কি কৰিছে?
মই তোমাৰ এই আছো বহি আছো, তুমি?
অঁ ভাত খালা?
ভাত খালো খালো, তুমি কি কৰি আছা?
মই আছো এনেই তোমাৰ কিতাপ এখন চাই আছিলো।
অ অ অ তাকেহে, বাকী খবৰ খাতি ভাল নে?
ভাল ভাল, তোমালোকৰ ফালে পানী কেনেকুৱা ধৰণৰ? পানী হৈছে নে?
অ আমাৰ তোমাৰ এই মাজতে যে অতিবৃষ্টি হৈছিলে বহুত কেইদিন বৰষুণ দিছিলে যে তোমাৰ কি হ'ল মানে আগফালৰ আমাৰ এটা নলা এটা আছে মানে চেনিয়েল এটা, সেই অ', চেনেলটোৰ মানে কি হয় পানীতটো ফুল হৈ গ'ল ফুল হোৱাৰ ফলত আমাৰ মুখৰ আগত যোনখন অ', ৰাস্তা আছিলে ৰাস্তাখনন খান্দি লৈ গ'ল মানে অকণমানকৈ এতিয়া দি দলং দি থোৱা আছে বাকী কেইদিনমানৰ কাৰণে হ'ল তাৰপিছতে বাকী ঠিক হ'ল বাৰু। তোমালোকৰ ফালে কোৱা বান বানপানী হৈছে নেকি?
এ আমাৰ ফালে তোমাৰ উ বৰ ভয়ানক পানী হৈছিলে মাজতে।
অ', হয় নেকি।
হয় উ মানে উ নদীৰ পানীতটো সোমাই যায় আমাৰ ফালে। অত্যাধিক মাথাৰটো ইমান মানে ঠিক নহয় সেইবাবে পানীটো সোমাই যায় আৰু ফলত মানে বহুত ক্ষতি হয়।
অ', অ'। তাকে তাকে নাই অ', যথেষ্ট যথেষ্ট খিনি জেগাত হৈছে সেই ক্ষতিটো আচলতে গ'ম পাইছাতে এতিয়া এতিয়া তুমিতো দেখিলা আমাৰ ধেমাজিৰ ফালে যিমানখিনি দলঙেই হওক বা যিমানখিনি মানুহৰ কি হ'ল আচলতে দলং বিলাক কেনেধৰণে হেৰি কৰিছে দেখিছাই নহয় ঘৰ দুৱাৰ কেনেকে ভাঙি নিছে এই এই কথাটোৰ বিষয়ে তুমি আচলতে কেনেধৰণে ভাবা আমাৰ অসমত বানপানীতো অকল আজিৰ সমস্যাই নহয় আগৰ পৰা সেই সমস্যাটো চলি আহ চলি আহিছে।
হয়।
প্ৰত্যেক বছৰে দেখা দিয়া এটা সমস্যা বাৰিষা কালত অতি বাবে হয় মানে এই এটা সময়ত আচলতে হয়। এতিয়া আচলতে ইয়াৰ ঢৌ টো যোৱা নাই গ'ম পাইছানে।
ক'বলৈ গ'লে নদী সমূহ আমাৰ বহুত মানে বাম হৈ পৰিছে। বাম হৈ পৰাত পানীৰ মানে যিটো গভীৰত ত মানে গভীৰ ভাৱে যাব পৰা নাই কাৰণে পানী খিনি এ বাম হৈ যোৱাৰ ফলত পানীখিনি মানে তোমাৰ মাথাউৰি ভাঙি চাইদৰ অলপ ফালে বাগৰি গুচি যায়
হয়, হয়।
আৰু তাৰ ফলত তোমাৰ বিভিন্ন ক্ষতি হয় তোমাৰ পুখুৰী মাছ, মাছ, মাছ এইবিলাক তোমাৰ উটি যায় দেখা যায় মানুহৰ ঘৰ জীৱ জন্তু মানে উম শস্য আদি চব মানে চব ফালে ধ্বংসৰ ওপৰতহে পৰিণিত হয়।
পৰিণত হোৱা দেখা পোৱা যায় ন তেতিয়া শুনিছা।
হয়, হয় শুনি আছোঁ।
হয়। এতিয়া তোমাৰ আহ আজি মানে কেইদিনমানৰ আগত আমাৰ তোমাৰ এই পিছলা ফালে এগৰাকী কি জেঠাই আছে মানে আমাৰ সম মই আহ খবৰ লৈ আহিছো যে তেওঁলোকৰ তাতো যথেষ্ট বান পানী হৈছে যোনটো পিছলা নদী আছে পিছলা নদীৰ পৰা আচলতে মাথাউৰি ভাঙি তাত দি সোমায় তেওঁলোক ঘৰে দুৱাৰে আচলতে পানী সোমাই গম পাইছা তে সেই ক্ষেত্ৰত আ কি হৈছে তাৰ যোনটো মূল পথ সেই নাইনটোৰ সংযোগী যোনটো পথ আছে সি পথটো একেবাৰে কি হৈ গ'ল বিছিন্ন হৈ গ'ল যোনবিলাক আচলতে ছাত্ৰ ছাত্ৰ টিবা আ-ম যিসকল আচলতে কৰ্মচাৰী নিজৰ কৰ্মৰ দিশ কৃষিৰ ৰাস্তাটোৱেদি অহা যোৱা কৰে মূল ৰাস্তাটোৱেদি সেই ৰাস্তাটো আচলতে সেই নদীয়ে ভাঙি লৈ গুচি গ'ল তাৰপৰত তা মানে বিদ্যালয় বিলাকৰ হ'বলগীয়া আ পৰীক্ষা সমূহ বাতিল কৰা হ'ল এনেকুৱা ধৰণৰ মানুহৰ আচলতে আহ যথেষ্টখিনি আলাই আথানি হোৱা দেখা পোৱা যায় জীৱ জন্তু বিলাকৰ ক থা অলৰে যদি চাবলৈ যোৱা গৰু গাই সেইটোৱে আচলতে ডাঙৰ সমস্যা আটাইতকৈ কাৰণ অ ঘৰতে পানীটো সোমাইছে তেওঁলোকে আহ কোনোবাই ডোখৰ জেগাত থাকিব পাৰিব কিন্তু জীৱ জন্তু সহ ৰাখিবৰ কাৰণে অলপ যিহেতু অলপ অসুবিধা হয় আৰু তাতকে অ আৰু তাতকেও এটা আমাৰ বুজ মানে বুজনি মানে তাতে গম পালো যে কথাখিনি বুজনি লৈ তাতে তেওঁলোকৰ মূল সমস্যাটো হৈ গ'ল পানী তোমাৰ খোৱাৰ পানী
হয়
যিহেতু গোটেই বানপানী হৈ যায় কুঁৱা ব্যৱহাৰ কৰা পানী মানুহসকলৰ তাতে গোটেই খিনি বানপানী সোমাই যায় কুঁৱাত হ'লেও আকৌ তোমাৰ যি হ'লেও তাতে বানপানীৰ সময়ত উ যোনবিলাক পানী আচলতে তোলা হয় আহি ভূ গৰ্ভৰ পৰা সেই পানী বিলাকো যিহেতু বাৰিষ ষা কাল হোৱাৰ লগে লগে উচ্চ স্তৰ পাই যায়হি গোটেই বানপানীৰ সৈতে সমান হৈ যায় গোটেই পানীখিনি আইৰণ ঘোলা তেনেকুৱা ধৰণৰ পানী ওলায় শস্য শস্যৰ কথা ক'বলৈ গ'লে শস্যৰ তোমাৰ আচলতে ক্ষতি হয় এহ তেওঁলোকে যিসমূহ ধানেই হওক খেৰে হওক জীৱ জন্তুৰ বাবে যিমানবোৰ সংৰক্ষণ কৰি ৰাখে এই ভঁৰাল ঘৰ বিলাক যদি ওখ ওখকে নবনাই তেতিয়াহ'লে তাত পানী সোমোৱা দেখা পোৱা যায় আকৌ যদি কেনেবাকে তাতে যদি ধুমুহা চুমুহা আহিলে ব যথেষ্ট খিনি ক্ষতি হয় গতিকে আ তুমি আ তুমি ইয়াৰ মূল কাৰণ হিচাপে কি কি ক'বা যে আমাৰ কি কি ভুল আছে বা চৰকাৰৰ এনেকুৱা আঁচনি গ্ৰহণত কোনখিনিত ভুল হৈছে যাৰ ফলস্বৰূপে আজি সমস্যাটো স্থায়ী কোনো স্থায়ী সমাধান আমি বিচাৰি উলাব পৰা নাই
নহ এই ক্ষেত্ৰত তুমি চাবলৈ গ'লে চৰকাৰে এই বানপানীৰ সমস্যাটো অতি গুৰুত্বপূৰ্ণভাৱে লোৱা উচিত কিয়নো আ আমাৰ নদী কাষৰীয়া অঞ্চলবিলাক মানে এই বাৰিষাৰ দিনতে বিধ্বস্ত ক্ষতি হোৱা দেখা যায়
হয় হয়
তোমাৰ চৰকাৰৰ আঁচনিসমূহ যি মাথাউৰি নিৰ্মাণৰ কাৰণে তেওঁলোকে যে আঁচনি খিনি ঠিকেই দিয়ে কিন্তু মানে তলৰ চামৰ মানুহখিনিয়ে কৰ্মত গাফিলতিৰ বাবে আমাৰ এই মাথাউৰিসমূহ সম্পূৰ্ণৰূপে মানে হৈ নুঠে তাৰ ফলত মানে যেতিয়া বাৰিষা দিনত বানপানী হয় সেই মাথাউৰিটো ভাঙি পেলাই মা পানী বাহিৰ ওলাই যায় আৰু ইয়াৰ ক্ষেত্ৰত তোমাৰ বিভিন্ন জেগাত নদী-বান্ধসমূহে বহুত দি মানে অসুবিধাত সৃষ্টি কৰিছে।
হয়, হয়।
তেওঁলোকে পানী এৰি দিয়াৰ লগে-লগে নদীৰ পানী অভাৰ হৈ যোৱা দেখা যায়। অভাৰ হৈ যোৱাৰ লগে লগে চাৰিওঁফালে পানী উ নদীৰ পানীখিনি গুচি যায়। ইয়াৰ অ, ইয়াৰ ফলত মানে তোমাৰ বেমাৰ-আজাৰৰ পৰা আদি কৰি সংযোগী, তুমি যেনেকে কলা। মানে ৰাষ্ট্ৰীয় ঘাইপথ, পানীৰ তলত বহুত নিউজত দেখা পোৱা যায় যে, পানী তলৰ ৰাস্তা ষ্ট্ৰীয় ঘাইপথ আমুকটো পানী তলত মানে, আমুক নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো পানীৰ তলত তাৰ ফলত যান-বাহন সংযোগী সম পূৰ্ণৰূপে বি-বিচ্ছিন্ন হোৱা যায়, দেখা যায়। তাৰ ফলত মানুহৰ বেমাৰ-আজাৰ, একদম মেইনকে চাব গ'লে অসমৰ পথ প্ৰধান সমস্যাই হৈ গ'ল-বানপানীৰ সমস্যাত।
বানপানী, বানপানী, বানপানী, প্ৰত্যেক বছৰে হয়।
আৰু এই ক্ষেত্ৰত মোৰ ফালৰ পৰা চাবলৈ গ'লে চৰকাৰক কিছু নহয়, কিছু হেমাহিৰ ফলতহে এই বস্তুটো হৈ আছে। এই চৰকাৰে গুৰুত্ব অঁ হয়, এইটো কিন্তু চৰকাৰখনে এইটো গুৰুত্বপূৰ্ণভাৱে লোৱা উচিত। কিয়নো তুমি চাব ক'বলৈ গ'লে আমি প্ৰত্যেকেই এক-একোখন নদীৰ মানে, কাষৰ মানে নদীত ন-নদীৰ লগতে জড়িত, আমাৰ জীৱন-বসতি চব নদীয়ে প্ৰত্যেক ঘৰৰ মানুহে একোখন নদীৰ ওচ ওচৰতে জড়িত বুলি, তুমি ভাবি ল'ব পাৰা। সৰুকে নহয়, ডাঙৰকে হ'লেও, সৰু হ'লেও, জান এটা হলেও। তো, তোমাৰ ঘৰৰ পাছফালে জান এটা হ'লেওতো যায়। সেই, যা-অ সেই সেই জানৰ পানীটো কৰ আহিব, সেই ডাঙৰ নদী এখনৰ পৰাইতো আহিব। আৰু যেতিয়া নদীখনত পানী হ'ব। তোমাৰ জানটোতো পুৰা পানীয়ে উপচি পৰিব, ফলত কি হ'ব? তোমাৰ ঘৰৰ বাৰী পানী সোমাব।
পানী সোমাব।
সেইটোৱে মানে, তোমাৰ মানে এই চৰকাৰে গুৰুত্বপূৰ্ণভাৱে লোৱা উচিত। আৰু ইয়াৰ ফলত তোমাৰ তুমি চাবা, এজাক বৰষুণৰ ফলতে যিখিনি ঠাইত তোমাৰ মানে বানপানীৰ সৃষ্টি হয়। তাত তুমি চাবা যে ল'ৰা-ছোৱালী শিক্ষা-শিক্ষা য'ত আয়োজন কৰিবলে যায় বোলে, বেবী বিদ্যালয়খন পানীৰ তলত, তাৰ ফলত তেওঁলোকৰো বহুত অসুবিধাৰ সৃষ্টি হয়, কাৰেণ্টৰ বিদ্যুৎ বিচ্ছিন্ন হোৱা দেখা যায়।
হয়, হয়, বিভিন্ন আচলতে দুৰ্ঘটনাও দেখা পোৱা যায়। এতিয়া মোৰ যদি মোৰ দৃষ্টিভংগীৰে কথাখিনি যদি অকণমান বিশ্লেষণ কৰিবলে যাওঁ। এনেকুৱা ধৰণৰ তোমাৰ হয় কি আচলতে, তুমি যোনটো ক'লা চৰ্ত চৰকাৰে আচলতে সেইখিনি গুৰুত্বপূৰ্ণ ভাৱে লোৱা উচিত। এইে ক্ষেত্ৰ আহ চৰকাৰেও আচলতে যদি আহ প্ৰকল্পসমূহ লৈছে যে মাথাউৰি নিৰ্মাণৰ- প্ৰকল্পই হওক, বা নদীৰ কথা কৈছা নদীবলাকৰ বুকুখন এতিয়া প্ৰথম কথা। বা বাম হৈ পৰিছে যাৰ ফলস্বৰূপে পানী খিনি চাইদলৈ- বা কাষত থকা গাওসমূহলৈ সম্পূৰ্ণৰূপে গুচি আহে হয় নে নহয় ন মূল কথাটো হৈ গ'ল- যে প্ৰকল্পসমূহ হাতত লৈছে ধৰা আমাৰ গাঁওখনতে এটা ভাল মাথাউৰি নিৰ্মাণৰ বাবে- চৰকাৰে এটা ভাল পুঁজি এটা আচলতে এ- উম ভাল ভাল পুঁজি এটা আচলতে এৰি দিছে। বা ভাল পুঁজি এটা আচলতে মানুহক দিছে সেই ক্ষেত্ৰত - যদি মাজতে সোমোৱা কোনোবা আচলতে দালালৰ কথা যদি ক'বলৈ যাওঁ মাজত- সময়ত ঠিকাদাৰে যদি কোনোবােই কেতত সমাহিত কৰে- তেনেহলে সেই গোটেই কথাখিনি আচলতে চৰকাৰ দৃষ্টিগোচৰ কৰোৱাৰ দায়িত্ব আমাৰ। বা চৰকাৰক সেই ক্ষেত্ৰত আচল- অ জনসাধাৰণৰ বা চৰকাৰৰো সেই ক্ষেত্ৰত আচলতে যোনটো তোমাৰ- কঠোৰ দৃষ্টিত থাকিব লাগে সেই কথাখিনি যে প্ৰকল্প এটা মানুহ এজনক- সম্পূৰ্ণৰূপে হস্তান্তৰ কৰালৈকে- সেই প্ৰকল্পটো কে কেনেকুৱা পৰ্যায়ত আচলতে এদায় হৈছে কে বা সম্পূৰ্ণ হৈছে- সেইখিনি আচলতে চৰকাৰে সম্পূৰ্ণভাৱে চাব লাগে, হয়নে নহয় বাৰু?
এতিয়া আহ মই প্ৰথম কথাাই সেইটো এটা কাৰণ বুলি ভাবো যে জনসাধাৰণৰ সজাগ সচেতনতাৰ কাৰণ কাৰণ আজি- আজিকালি চৰকাৰেতো সম্পূৰ্ণ হেল্পলাইন নম্বৰ দি দিছে যে য য'ত যি সমস্যা হয়- তাৰ বাবে আমি হেৰি কৰিব লাগে, আৰু- এইটো কথাও আছে যে এতিয়া তুমি আমাৰ এজন বিধায়কৰ সেই দেখিছা নাই জানো এটা আমাৰ সমস- বিধায়ক এজন নতুনকে আচলতে যুৱ প্ৰজন্মৰ আহ হেৰি আচলতে- তেখেত সঠিক বুলি ক'ব লাগিব। তেখেতে আহ মানে আচলতে বিধায়কসকলৰ কথা কৈছো ৰাজনীতিক আচলতে বিদসকলক- কথা কৈছো তেওঁলোকৰ আচলতে যথেষ্ট- আহ ভূমিকা পালন কৰে আমাৰ এই সময়ছোৱাত আচলতে জনসাধাৰণৰ কাষত- কাৰণ মই দেখিছোঁ, এ আমাৰ এই সেই সমষ্টিত- বিধায়ক গৰাকী বৰ্তমানে নতুনকে কৰ্মসূত্ৰে জইন কৰা বেছি দিন হোৱাই নাই। কিন্তু তেখেতৰ সমষ্টিত হোৱা প্ৰত্যেকটো- সমস্যয়া তেখেতে সমাধানৰ বাবে এ তেখেতে এ- বিধানসভাতেই হওক বা তেখেতে মুখ্যমন্ত্ৰীলৈ আচলতে আবেদন কৰিছে। সেই ক্ষেত্ৰত আম- আমাৰ ৰাজনীতি যোনটো বিধায়কসকলৰ কথা খিনিয়ে কওঁ বা গ্ৰামাঞ্চলৰ- সভাপতিৰ কথাই কওঁ কাউন্ঞ্চিলৰ কাউন্ঞ্চিলাৰৰ কথাই কওঁ এইখিনিয়ে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ তেওঁলোকে হৈছে আমাৰ আহ- প্ৰতিনিধি নহয় জানো তেওঁলোকেতো আমাৰ সমস্যাখিনি অৱগত কৰাব লাগিব চৰকাৰ- গতিকে তেওঁলোকৰ ভূমিকাও আছে বুলি মই আচলতে ভাবিম যদি এ এখন- গাঁওঁ গাঁও এখনত যদি প্ৰত্যেক বছৰে- আলি বট আলিবাট যদি নদীয়ে খহাই নি যদি প্ৰত্যয়েক বছৰ সেইটো ভুগি আছে। যদি সেই সমস্যাটো সমাধান কৰিব পৰা নাই পাঁচ বছৰ ধৰিও তেনেহলে সেইটো আচলতে- সেই নেতাজনৰ কাৰণে বা সেই বিধায়কজনৰ কাৰণে জানো আচলতে- ব্যৰ্থৰ চীন নহয় জানো?
হয় হয় হয় একদম সঁচা কথা কৈছা তুমি।
হয়।
এয়া গতি গতিকে আহ মানে যোনটো বানপানীৰ সমস্যাটো আচলতে সমাধান নোহোৱা। নোহোৱা সমস্যা বুলি ক'ব নোৱাৰোঁ আমি আচলতে যদিহে। আমি জনসাধাৰণ আৰু জনসাধাৰণ অৰ্থাৎ ৰাইজ আৰু যদি চৰকাৰ। একেলগে যুঁজ দিওঁ, হয় হয়। জন জনপ্ৰতিনিধি সকলো যদি একেলগে যুঁজ দিওঁ আচলতে সঠিক প্ৰকল্প। সঠিক ব্যৱস্থাৰ মাজেৰে যদি আমি আগবাঢ়ো তেনেহ'লে মই আশা কৰিম হয় হয়।
এই বানপানী আচলতে যোনটো সমস্যয়া সেই সমস্যাটো অসমৰ। নোহোৱা কৰিব পাৰিম বুলি আমি অ'।
পাৰিম - পাৰিম নিশ্চয়, নিশ্চয় পাৰিম হয়। হয়, এই ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ গুৰুত্ব। গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আৰু জন জনপ্ৰতিনিধি সকলেও। চৰকাৰক অৱজ্ঞ কৰিব লাগিব যে, যে এইটো আমাৰ সমষ্টিত এনেকুৱা - এনেকুৱা। প্ৰব্লেম হৈছে। অসুবিধাৰ সন্মুখীন হৈছে জনসাধাৰণ, সেই তাৰ বাবে আমাক কিছু সহায় কৰক।
হয় হয় হয়, নিশ্চিত ৰপে নিশ্চিত ৰপে গতিকে। সেইখিনিয়ে আচলতে, গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি পুনৰ। যাতে আলোচনা। পাৰো আহ যথেষ্ট ভাল লাগিলে আজি যথেষ্টখিনি কথা জানিব পাৰিম এই আচলতে। আলোচনাাতটো প্ৰয়োজন আছে। যোনটো প্ৰত্যক্ষমূলক বা যোনটো ইতিবাচক আচলতে সমালোচনা সেই সমালোচনা। সমালোচনা বিলাকৰ প্ৰয়োজন আছে আমাৰ সমাজত, গতিকে আ। আশা কৰিছো এই কথাবিলাক তোমাৰো মোৰ মাজতে আৱটন থাকি তুমিও অন্য কেইজনমান লোকৰ লগত। আলোচনা কৰা বা মইো কৰো, বা এই কথাবোৰ আচলতে মানুহৰ মাজলৈ গ'লে।